পৰিছা।
এ আছো এনে বাগৰি আছো বিচনাতে।
উম বাকী আৰু ক'তো ফুৰিবলৈ নোযোৱা নেকি?
এতিয়া এইবাৰ, ঘৰতে আছো বৰ্তমান যাব লাগিব ৰ'বা।
ল'ৰাক লৈ আহা আকৌ পৰীক্ষা শেষ হৈছে। তে অ' ফুৰাব লাগে ল'ৰা ছোৱালী। অ' সেইটো ভাল কথা কৈছা। অহ' গুৱাহাটীতে ন মই যাম যাম কৈ যোৱাই নাই ৰ'বা। বহুত দিন হল অ মই সৰুতে গৈছিলো যোৱাই নাই মোৰ ল'ৰা। তুমি গৈছা নে?
নাই, নাই এইটো যামহে মই গৈছিলো আগতে বহুত দিন হ'ল। উম' এতিয়া এতিয়া ল'ৰা ছোৱালীক দেখাব লাগে ন। নাই নাই নাই আগৰ নিচিনা বাৰু জন্তু পাতি বিলাকো নাই কিজানি কাজিৰঙাত। যাম ৰ'বা কাজিৰঙাতো যাম মানে এখন গাড়ীতে যাম আৰু।
বেছি ভাল পাবা গম পাইছা।
আকৌ ভয় লাগে যে যদি বাঘ চাঘ আহি যায়।
এই নাই নকৰে নকৰে ই আচলতে। নাহেন আ নকৰে একো মানে কিয় নকৰে কও মই তোমাক এতিয়া ধৰা। চিৰিয়াখানাত ধৰা পিঞ্জিৰাৰ ভিতৰত থাকে ন সোমাই। সেইবোৰ মানে এনেকৈ থাকিলে বেছি খঙাল হৈ থাকে তেওঁ এতিয়া ধৰা মুকলি হৈ থাকিলে। খঙাল হৈ নাথাকে মানে এতিয়া আৰু কাজিৰঙাত আৰু। উ মানে তেওঁ মানে কি আৰু উ লগত তুমি জিপ চাফাৰি কৰিলে তুমি। ত বন্দুক চন্দুক লৈ যায়তো সেনেকৈ তুমি বুকিং কৰিব পাৰা। বুজি পাইছা, এনেকুৱা মানুহ যায়টো লগ। লগত মানুহ যায় তেনেকৈ অ জীপত যায় তুমি যদি নিম বুলি ভাবা তেওঁলোকৰ আৰু এক্সট্ৰাকৈ তোমালোকে লৈ যাব লাগিব আৰু। পইচা দিব লাগিব আৰু আমাৰ এনেকুৱা মানুহ লাগে তাৰমানে এনেকুৱা। কৰিলেও কৰিব পাৰে নকৰে আকৌ এতিয়ালৈ শুনা নাই বাৰু। পৰা আমিও গৈছিলো। আমি নিয়া নাই বাৰু লগত।
হ'লেও অলপমান যাম বহুত যন যন্ত্ৰ চন্ত্ৰ আছে যে অলপ ভয় লাগে আৰু তথাপি। যিখিনিকে মানুহ থাকে মানুহ বিলাক আৰু কি সেয়া ন ফৰেষ্টাৰ মানুহ যে সেনেকাই।
উম হয় হয়। আৰু বহুত বিদেশৰ পৰা আহে মানে, পৰ্যটকবোৰ আহে আৰু বহুত চ বহুতে আহে কাজিৰঙা। বিখ্যাত হৈ যাব, আচলতে তোমালোকে ৰাস্ত -ৰে গলে গড়বোৰ দেখি দেখা পাই পাই যাবা গড়বোৰ থাকে মানে পথাৰত দেখা পাই পাই যায়ে থাকিবা। কাজিৰঙা সোমাওঁতে।
তুমি ঘৰত নোযোৱা গৰম গ্ৰীষ্ম বন্ধত।
অহ' যাম যাম ঘৰ মানে ইয়াতে ওচৰতে যে ঘৰ আৰু যায় থাকো বাৰু ঘৰত।
অ', অ', যাবা একো নাই, তাতো দুদিন থাকি আহিবা।
উম, সেইটোৱে।
আৰু ক'তবা, আৰু ক'ত যাবা?
অ', ভাবিছোঁ ল'ৰাক নিব লাগিব ৰ'বা ফুলিবলৈ, এতিয়া মানে শ্বিলঙতে যাম বুলি ভাব ভাবিছোঁ অলপ ঠাণ্ডা হ'ব। ইমান গৰম ন? অলপ ঠাণ্ডা ঠাইত গ'লে ভাল লাগে।
হয়, দিয়া হয়, দিয়া ইমান মানে সেইয়াই আৰু অলপ গুৱাহাটীত থাকিব মন নোযোৱা হৈ যায় ন? গৰমৰ
উম' নাযায়, নাযায় গুৱাহাটীত বহুত গৰম হয়। কিন্তু, আমাৰ এইখিনিত সিমান গৰম নাই বাৰু মেইন মানে যোনখন মেইন চহৰত, বেছি গৰম মানে মেইন মানে। চহৰত গছ গছনি নাই নহয় বেছি। গাড়ী মটৰ একেবাৰে এতিয়া ৰাস্তা বোৰ বহল কৰিছে গছ গছনি। ছনি কাটি দিছে, চাৰিওফালে মানুহৰ ঘৰ, গাড়ী, মটৰ।
উম, উম, উম।
ক'ত মানে অক্সিজেন মানে পাব?
দোকান, দোকান চোকান দামতটো বহুত ন গুৱাহাটীত তা
হা এইবোৰে উম উম কি কবা আৰু মানে গছ গছনি নাইকিয়া বুলিয়ে কব পাৰি।
অ, সেইবোলিও গছ ৰুবও লাগিব দিয়া ছোন হয়নে। গছ ৰুলেহে গছ মানে কি আৰু বাঢ়িব।
গছ থাকিলেহে মানুহ থাকিব। কিয় বা মানুহে সেইটো বুজি নাপায় গছ থাকিলেতো মানুহ থাকিব ইমান ডাঙৰ ডাঙৰ গছবোৰ কাটিব নালাগে ন আমাক কিমান সুৰক্ষা দি আছে ন অক্সিজেন দি আছে। সেইটোয়ে।
বাকী কি বনাবা আজি তাৰ লগত,
অ', আজি তাকেইতো আজিতো স্বামীয়ে তো কলে নিৰামিষে বনাবা দেই। কলে। দাইল বনাও চব্জি বনাও কঁঠালৰ গুটি আছে দাইলত দিও।
অ', ময়ো দিম ৰবা কঠালৰ গুটি।
অ, আৰু চাটনি এখন কৰি মানে তুমি তিলৰ চাটনি খুৱা নে তিল বেহাৰ তিল আছে। তেনেকোৱা আৰু অকল তিল দিও বেহাৰ দিও আৰু ধনিয়া পাত দিও, তেনেকৈ আৰু ভাল লাগে চাটনি খাই।
অ' মানে ভাল পাওঁ মই চাটনি খাই মানে অকলে খাই ভাল নালাগে ভাত ভাত ভাত আঞ্জা বিলাক।
উম, অ' সেইটোয়ে মইও স্বামীৰ লগত খাওঁ ৰখো আৰু তেওঁ অহালৈ মানে একেলগে খাওঁ আৰু ল'ৰাকতো আগতে খুৱাও সি স্কুলৰ পৰা বি পৰা অহাৰ পিছত।
অ' একে টাইমে হৈ যায়।
উম, হয়-হয়।
মই কি বনাও চাওঁ আজি লৰাক কণীকে বনাই দিম আৰু।
উম পৰি মানে, অ' হয় হয়। কণী ভাজি দিবা আৰু ন। আমাৰ লৰাই আৰু কণীটো খাই বহুত ভাল পায় কণী মানে ভাজি দিলে খায় আৰু ভাত গীতা।
তেনেকুৱা আৰু।
ভাল পায় ভাল পায় উম মাংস
অ', মাংস খাই মানে পনীৰটো বেছি ভাল পায় মানে। আকৌ সেই বাৰু কণীটো সেই অ', মাছ মানে চব মাছে এনেকুৱা নাখায় তাৰ কাৰণে ধৰা কোমল মাছটো খায় আৰু। বেছি ডাঙৰ মাছ নাখায় আৰু। খালেও মানে কাঁইট নোহোৱা মাছ দিব লাগে।
উম-উম কাইট নোহোৱা মাছ লাগে।
হয় হয়।
আমাৰ নাখাইয়ে মাছো খাবা ইচ্ছা নকৰে কণীটো খাই আৰু মাংসটো আৰু পিছে নিবি বিচাৰে।
বেলেগতো নাখায় নেকি মানে?
কিয় নাখায়?
অ', অ' মোৰ তোমাৰ দৰে হৈছে দিয়া আৰু।
আ হা।
তোমাৰ দৰে হৈছে বোলো।
অহ-অহ হয় যা।
তুমি খাব নিদিয়া নে নিজেই নাখায়।
না আমি নাখাওঁ-নাখাওঁ
তুমি সেনে হ'লে তাক মানে-মানে প্ৰটিন টো দিব লাগিব নহয় মাংসৰ মাছ নাহাললে প্ৰটিন টো দিবা তুমি কণীটো খুৱোৱাবা এ প্ৰটিনটো কমি গ'লে বেয়া হয় দেহত। প্ৰটিনটো বেছিয় দিব লাগে। সেটোৱে আৰু ফল মূল খায়নে নাখায়। অহ ফল মূলটো দিবা। অ, ফল মূল গাখীৰ দিবা এনেকৈ আৰু। প্ৰ'টিনটো দিব লাগে, বা মানে ল'ৰা ছোৱালীক প্ৰ'টিনটো বহুত দিব লাগে।
পনিৰ ন, চয়াবিন খায়?
অ চমিনত আছে প্ৰ'টিন চবিন পনীৰ কণী দিবা সেনেকৈ।
প পনীৰটো মানে আমি এনে খায়ে থাকো দিয় আৰু দুদিনা-দুদিনা খাবই লাগে। তাৰকাৰণে তাৰকাৰনে আনো আৰু।
উম, পনিৰতো ঘৰতো বনাব পাৰি তোমালোকে ইমান পনিৰ খোৱা ঘৰত বনাই ল'বা ইমান কিনি কিনোতে। বত পইচা দাম আছে পনীৰৰ ঘৰতে বনাব লাগে।
ৰ ঘৰতে বনোৱা যায়
উম, তুমি কেনেকৈ বনোৱা পনীৰটো।
মানে -মানে সেইটো আৰু ৰান্ধ মানে কি খাদ্যয়টো।
হয় আউ, পনিৰ-পনিৰটো নহয় নহয় পনিৰটো বনোৱা যে
বনোৱাতো মই উম, সেইদিনা বনালো তুমি যে কৈছা বিলাহী কাজু দিবলে।
অ, মই সেইটো কোৱা নাই পনিৰৰ মনত পনীৰতটো কেনেকৈ বনাই ত দিছো গাখীৰে পনীৰ।
অহ গাখীৰেৰে অ-অ ফটা গাখীৰেৰে পৰা বনাই
অ',
মানে হেৰি দি পেলাই এই কাপোৰত চেকি পেলাই এনেকে। ফ্ৰিজত থৈ দিয়ে বনাই আৰু বাচনত পাত ত ধুনীয়াকে থব তাৰপিছত কাটি-কাটি বেচে আৰু সেনেকে সেই
অ, গাখীৰ কিন্তু বহুত খিনি লাগে তেতিয়াই পনীৰ ওলাই কম গাখীৰ নোলাই কিন্তু।
না হয়তো পানী গাখীৰ বহুত লাগিব ফাতে ফাঁটা গাখীৰ লাগে ন।
নহ'লে ফাটি হ'লেও ল'ব পাৰি মানে দুই লিটাৰ গাখীৰ মানত কিমান মান হ'ব পনীৰ মানে পাঁচশ মান হব ন। আধা কেজি দুই লিটাৰ মান গাখীৰত হব আৰু।
তিনিলিটাৰ গাখীৰত কিমান বা পনীৰ ওলাই অলপমান ওলাব আৰু।
পনিৰটো মানে গাড়ীটো ফাটি মানে তাৰ মানে সিখিনি চেকি ধন কাপোৰত চেকি মানে টাইতকৈ তুম বান্ধি থব লাগিব ন ওজন বস্তু এটা দি থব লাগিব। হি কিবাত
উম-উম,
ভাল লাগে।
ভাল লাগে ভাল লাগে তুনি বনোৱা নেকি ফটা গাখীৰ থাকিলে।
অ', এদিন বনাইছিলো মানে গাখীৰ কম হল তাৰ মানে হ'লে পনীৰতটো বেছি নহ'ল আৰু অলপেই হৈছে বাৰু। কিন্তু বহুত ভাল লাগিছে মানে ভাল লাগে এনেকৈ খাই। গাখীৰ কিমান বস্তু বনাব পাৰি ন।
অহ, আৰু উম, আৰু এবিধ বস্তু বনাওঁ মই এয়াহে দিওঁ উম, পিয়াজ আৰু কাজু আৰু মানে খিচমিচ-খেচমিচ জোতাত কেতিয়াবা লং, ইলাইচি এনেকে দি পেলাই আডা, নহৰু দি মানে বিলাহী নিদো আৰু তাত, সেনে খিনি, খিনি অলপমান ভাজি পেলাই, এই অকল গাখীৰেৰে বনাওঁ আৰু পনীৰটো।
অ', আৰু তোমাৰ পনীৰো বেলেগ বেলেগ মানে বনাই থাক খা, আৰু বেলেগ বেলেগ কৰি অ, মানে এটাই খাই ভাল নালাগে নহয়।
এনে
ভাল লাগে আৰু মটৰ পনীৰতো খোৱানে নাই? সেউজীয়া মটৰটোৰে ভৰি-বহুত ভাল লাগে।
নাই খোৱা নাই
মটৰ পনীৰ আৰু পালেং শাকেৰে খাইছানে নাই? পালেং শাকৰ পনীৰটো বনাইছা?
পালেং শাকৰ পনীৰ, উম, বনাইছিলো আগতে এদিন।
অ', পালক পনীৰ বুলি কয় যে, ভাল লাগে নে?
ভা-ভাল লাগে, ভাল লাগে, গৰম, গৰম বহুত ভাল লাগে। তুমি কেনেকে বনোৱানো কোৱাচোন? তুমি কেনেকে বনোৱা পালেং শাকৰ পনীৰটো?
কি বস্তু? কোনটো কথা ক'লা?
পালেং শাকৰটো।
অ', পালেং শাকৰ পনীৰটো।
উম।
অ', বনাওঁ বা তুমি বনোৱা নাই নিকি?
ভাল কৰি ভাল হোৱা নাই বাৰু মোৰ ইমান ভাল লাগা নাই সোৱাদ লাগা নাই আৰু।
হয়, হয়, মই কওঁ নেকি তোমাক কেনেকৈ বনাব লাগে? মই কওঁ নিকি তোমাক কেনেকৈ বনাওঁ?
বনাইতো, কোৱাচোন কোৱা।
অ', পালেং শাক মানে, দুইকুচা ল'বা, দুই কুচা থাকে যে, একোচা হিচাপত পাই যে পালেং শাকটো গুচাই ল'বা। পনিৰ মানে, আঢ়ৈশ গ্ৰাম মান ললে হ'ব, বা তুমি যিখিনি লোৱা আৰু পিঁয়াজ ল'বা, পিঁয়াজ এটা বা দুটা ল'লা বিলাহী এ এটা ল'লা, এটা নহৰু ল'লা। সেয়ে আৰু জলকীয়া ল'বা দুটা, জিৰা আধা চামুচ ল'বা, হালধি অলপ ল'বা, গৰম মছলা দিব পাৰা, এই মছলা খিনি দিবা আৰু যিখিনি খোৱা। আৰু তেল বা ঘিউ, যোনটো তুমি খাই মানে ভাল পোৱা আৰু যোনটো গৰম, ঘিটো দিলে এটা ধুনীয়া এটা, মানে সুগন্ধিয়া এটা ওলাই আৰু ভাল লাগে। নিমখ দিবা, আৰু-আৰু ক্ৰীম লাগিব আৰু গাখীৰো লাগিব অলপ। তেনেকৈ বস্তুখিনি তুমি মানে যোগাৰটো কৰি ল'ব লাগিব বুজি পাইছা? বনোৱাৰ পদ্ধতিও বাৰু কৈ দিওঁ কি কলা অ কৈ দিও লবা পানী শাক দুই গুচা ল'বা
অ অ অ
ভালকৈ, পালেং শাকটো ভালদৰে ধুই দুই তিনি মিনিট মান তুমি অলপ পানীত সিজাই লব লাগিব বস্তুটো। পানী শাক খিনি বুজি পাইছা?
অ', পানীত সিজাই ল'বা অলপ, কি কলা? উম উম, অ', পনীৰটোক টুকুৰাবোৰ অলপ তেলত মানে অলপ হালধীয়াকৈ ভাজি ল'বা আৰু মানে পনীৰ টুকুৰাকেইটা তেলত বা ঘীত। কিছুমানে নাভাজেও ভাজিলে ভাল লাগে আৰু কিবা এটা। বুজিলানে
বুজি পাইছো বুজি পাইছো ভাজি ললে মানে ভাজি পেলাই পানীত ভিজাই থব লাগে ন।
সেইটো কোৱা নাই মই পানে শাক তুমি অলপ পানীত বইল, মানে উতলাবা, পানীত অলপ উতলাই সেই পানী সিজাই লবা পানী থাক খিনি, কোনে মানেই এইটো সিজাই ললা আটো চাইড কৰি থৈ মানে তুমি এটা কেৰাহী এটা বনাই দিলা গেছত। কেৰাহটোত পনিৰ খিনি অলপ ভাজি ল'বা মানে তেলত। পনিৰ টুকুৰা কেইটা ভাজিল। আৰু এ কেৰাহিতত তুমি এতিয়া তেল গৰম কটাত জিৰা দিবা, পাঁচফোৰণ দিব পাৰা। তাৰ পিছত পিঁয়াজ আৰু আদা, নেহৰু, বিলাহী খিনি দি ভাজি ল'বা ধুনীয়াকৈ। সেইখিনি ভাজি পালেং শাকৰ পেষ্ট। খিনি যোগ কৰি পাঁচ মিনিট পানী পাই খিনি ত মানে জুপিয় ল